হেল্ল'।
হেল্ল'।
হেল্ল'।
অহ। কি কৰিছ? অ পাইছো এতিয়া।
কি খালি?
মই? আমাৰ মণিপুৰী ডিছ আছিলে।
আত্চ্ছা।
উম।
ব্ৰেকফাষ্ট কি কৰিছ?
ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট সেই ৰুটি খাইছোঁ ৰুটি খাইছোঁ অ ৰুটি আৰু ভাজা।
বা ৰুটি খাই আৰু শুই গৈছ।
অ ৰে আকৌ হৈ গৈছোঁ।
উম
টাইমে নাযায়।
অ আত্চ্ছা মোৰ বৰ লাগিছে।
তাকে আনটিহঁত কি কৰি আছে?
মাই বাচন ধুই আছে।
আৰু ভণ্টি?
ভণ্টি ভণ্টি মোৰ ফোন চাই আছে।
বৰ লাগিছে তাকে, এতিয়া ভাবি ভাবি আছো মেডিকেল যাম।
আজি?
অ এই দিছপুৰ পলিক্লিনিক প্ৰাইভেটটো। অ।
অ পাৰ। উম তাতে চেক আপ কৰে জানো তোৰ সেই?
চেকাপ
অ আত্চ্ছা হস্পিটেল হয় ন।
মই ভাবিছোঁ ইনছষ্টাটো ডিএকটিভ কৰো নে নাই।
কিয় কৰিছ চন ইনছষ্টা ডিএকটিভত।
ডিএকিভেট বুলিহে কৈছে দাৰেক ডিটেকটিভেত কৰোঁ নাই ভাবি আছে।
অ এক্টিভেট তোৰ ইচ্ছা।
তাকে কি কৰো।
সেয়ে এটা একাউণ্ট দি চাই থাকিলে বৰ লাগি যায় ৰিলচ বোৰ।
অ ন?
উম। মোৰ দুটা একাউণ্ট আছে বাট মানে চবতে বেলেগ বেলেগ টাইপৰ ৰিল লাহে ত
অ মোৰো কি কয় আৰু মেইন কথা কি জান মই যদি এইটো ডিএকটিভেট কৰি নাৰাখো তেন্তে মই সেইটো একা- একাউণ্ট ধৰ মই কেইদিনমানৰ কাৰণে মই সেইটো একাউণ্ট ইউজ নকৰোঁ হা মই মোৰ এই বিয়েৰ একাউণ্টৰ মোৰ যোনটো নৰ্মেল একাউণ্টটো আছে এটা চাইদৰ সেই কেইটা ইউজ কৰেন্তে তাতে মোক লগৰকেইটাই ৰিল পঠিয়ালে মোৰ চোৱা নাযাব তাৰপিছত সিহঁততে ভাব মই ইগনৰ কৰি আছোঁ।
অ সেইগেইটা ৰিল অ
উম ত সেয়ে মানে ডিএক- কটিভ কৰি ৰাখাই বেটাৰ। ইপিনে মই ইয়াতে চাই থাকিলো, মোৰ লাইক অলপ চাব লাগে চাই থাকিলো, দেন বাকী তো মে ড্ৰামা চাই ক
অ আই মেইন কথা কি জান, মোৰ মোৰ যোনটো মেইন একাউণ্ট সেইটো মানে লাইক বেষ্ট। হয় তাতে মানে চব তাই পৰ ৰিল লাহে। ত বিয়েল লাগে, তোক ছেড লাগে, হেপি লাগে মানে চব আহে, বাকীকেইটা হন্তোষ লাইফ মানে হেৰি হয়, বিয়েলটো বিয়েলে আহে, হা হা হা
হয়, হয়। লাইফ ৰিয়েলটো এনেকোৱা হ'য়। মানে ছেডো আহে, হেপ্পিও আহে, ক্ৰেইজি আহে
অঁ, মানে এলগৰি থাম এটা টাইমলৈ কথা, ৰাতি পানী আহিব। একজেক প্লিছ, উম, সেনেকুৱা। আৰু বি এলৰো ভাল ভাল এডিট আহে ভাই। সেইটো মোৰ বি এল একাউণ্টতে নাহে কেতিয়াবা।
অ। ক
আৰু ক'?
আৰু কি?
অঁ-হঁ বুক-চুক কিন্‌ পঢ়াৰ ষ্টাৰ্ট দে।
অ ন' মই এইটো ভাৱিছো। সেই এতিয়া মনটো অলপ মানে ডাই হ'য়টোক'।
উম, মইও নটছ লেখা ষ্টাৰ্ট দিম ৰ'।
হ'য় ন'? হ'য়, বাক বাকি চাবজেক্টৰ পাইছ, লাইক কোনটো কোনটো বুক কিনিব লাগে?
নাই, বাকিটো গমেই নাপাওঁ, এতিয়া এম ডি চি বা কি হ'য়? আৰু সেইবোৰ, কিবা থাকে? এ চি থাকে নে নাথাকে বা? এনেইটো নাথাকে বুলি শুনিছো।
হেঁ, নাই। এম ডি চি বোলে আকৌ থাকিব। থাৰ্ড ছেম ফিফ্ট ছেম নে কিমান চিক্সছ ছেম, এ ই চি
এইত, অঁ
অঁ।
এ ই চিটো থাৰ্ড ছেমত নাথাকে বুলি শুনিছোঁ আৰু ফৰ্থ ছেমত আহিব।
আচ্ছা।
বাট নিউ এডুকেশ্যন পলিচি ন', এতিয়া নাজানো। অ নাথাকিলে ভালেই, কাৰণ অ সাতটা চাবজেক্ট হৈ যাবচোন এ ই চি থাকিলে।
উম। কিবা হ'য়? মই বুকগিটা গমপালে লাহে লাহে কিনিলোঁ হ'য়।
উম, কিনি ল'ব পাৰ।
তাকে।
ইকৰ, ইকৰটো এখন বাৰু ইণ্ডিয়ান ইকৰ সেইখনৰ বাৰু নট বনাই থ'ব পাৰি, এখনৰ কিহে বনাম ভাই? ডাইগ্ৰাম-চাইগ্ৰাম আছে।
উম।
অঁ।
ঐ কিন্তু তই চাবি কেনেকে? পঢ়িবি কৰ পৰা ইকনমিক্সৰ এ তীয়া?
মইতো বুক কিনি আনিছো সেইদিনা।
সেই বুকটো কিনি আনিছো, বুকৰ পৰা মানে কিমানে পঢ়িব পাৰি? কি-কিমান বুজি পাবি নো?
ইণ্ডিয়ান ইকখনটো, ইণ্ডিয়ান ইকখনটো কিন্তু বুজি পাই। লাইক, মই পঢ়ি চাইছিলোঁ। অলপ তে মানে সেনেকুৱা হেৰি লেংগুৱেজে আছে বুজি পায় আৰু, আৰু সেইবোৰ যদি লাইক তই, ছেট জিপিটিত দি কিনে যদি অলপ ইজি কৰি দিয়' তই আৰু ভালেকে বুজি পাবি। কাৰণ থিয়ৰী হয় ন, 'আৰু মানে পুৰা চিলেবাছ ইচ থাকোতে আছে মানে বেছি এক্সট্ৰাও নাই, হেভিও নাই, কনচাইচ পুৰা কনচাইচ। মেনা ৰোডত আছে আৰু কিন্তু ইন্টাৰ এইখনহে, এইখন চাইছো এইখনৰহে এতিয়া
আত্চ্ছা
কেনেকে বুজব' লাগব'? তই এটা এটা গ্ৰাফ চাৰ্ট জি পি টিত দিব লাগিব। বুজাই দে সেনেকুৱাত ৰাইটে, বহুত টাইম যায়।
হয় না?
উম টিচাৰ হলে বেলেগ কথা অ। চব মানে উল্টা ফুল্টা হৈ আছে সেনেকেই চাব দিগদাৰ।
উম আৰু টিউচন? কচিং ল'বি জানো কবাত থাৰ্ড চেমত?
থাৰ্ড ছেমট তাকে, মানে মই সেই ভাবিছো আগতে চাই লওঁ ক্লাছ কৰি কেনেকুৱা হয় কি হয়? মোৰ মতে ফৌৰ্থ চেমত হে বেছি ল'ব লাগিব কাৰণ চাৰিখন পেপাৰ আছে মেথৰ পেপাৰ আছে চোন।
আত্চ্ছা।
উম, থাৰ্ড চেমটো মেনেজ হ'ব লাগে কিবাকে।
অন, গ্ৰাফ আছে বুলি ক'লে সেইকাৰণে মোৰ ভয় লাগি গ'ল, বিকজ মই গ্ৰাফ কৰোঁ, নকৰ
গ্ৰাফ মানে দুটা চেপ্তাৰৰে আছে বাৰু গ্ৰাফ কিন্তু তাৰে আহিব ন মাৰ্ক। অ বাকী কিন্তু এটা সেই মানি চেপ্তাৰটো আছে সেইটোতো ইজিয়ে হ'ব।
অ মানি চেপ্টাৰ আছে নেকি মানি চেপটাৰটো ইলেভেন টুৱেল্ভতো পঢ়াইছিল অ।
অ সেইটো আৰু থিয়ৰী মানে থিয়ৰী চেপটাৰো আছে বাকী দুটা গ্ৰাফৰ আছে।
আত্চ্ছা।
উম সেয়ে
মোৰ লাগি আছে মই হিষ্ট্ৰীয়ে ল'ব লাগিছিল।
উম হিষ্ট্ৰ্ৰীলৈ কি কৰিলি হয়?
হিষ্টোৰীটো মানে কেনেবাকে মই মেনেজ কৰি লওঁ ৰ। পঢ়াটো কি কয় নাইবা মই মাইনৰত পলিটিকেল ল'ব লাগিছিল।
অ মাইনাৰটোতো হেৰি কৰিব লাগিছিলে মানে এটা বস্তু অলপ ইজি লব লাগিছি-
তাকে কাৰণ কি এইবোৰ পলিটিকেল হিষ্টষ্ট্ৰি এইবোৰত কি হয় তই যদি এটা বস্তুৰ বিষয় খালি বস্তুটোৰ নামটো জাগাটো বা তাৰে চনটো মনত ৰাখি লল তই বাকী বনাই লিখিব-
সেইয়ে দু দুটা লাইন মনত থাকে সেইটোতে তই কাহানী বনাই দিব পাৰ।
অহ।
উম।
এতিয়া ইংলিছত
ফিলচফি টো সেনেকুৱা কিন্- তই এ লাইক বহুত লম্বা লম্বা এঞ্চাৰ লখিব লাগে কিন্তু বুজি পে লাইক বনাই লাই বনাই থাক আৰু মানে।
উম উম।
ম
কি কৰো মই ভাবি আছো।
লৈছ যিহেতু এতিয়া পঢ়িবই লাগিল উপায় নাই।
এতিয়া বহুত দিন হ'ল ন পঢ়াও নাই।
অহ। দিম সেইকাৰণে মই ষ্টাৰ্ট।
আজিৰ পৰা দিবি নে কালিৰ পৰা দিবি?
আজিৰ পৰা যদি আজি কথা পাত
তোৰ মাত কাটি গল।
কালিৰ পৰা দিব লাগিব।
অ।
উম। তই তইতো চিনাই নাই?
হেল্ল'।
অ হেল্ল' অ।
তোৰ মাতে কাটি গ'ল কি কৈ আছিলি
এতিয়া আহিছে।
অঁ
অ বোলো আজি যদি টাস্ক কমপ্লিট কৰো তেনেহ'চোন নহ'ব‌ই উম পেচেঞ্চছে নাথাকে ভাই পঢ়া এতিয়া নপঢ়িলে পুৰা এনে লাগি থাকে যে পঢ়িম ষ্টাৰ্টত দিম ষ্টাৰ্টত দিম ষ্টাৰ্টত দিয়া পিছত আকৌ মন নোহোৱা হৈ যাব
অ মোৰোটো ভাই মানে মই যদি এতিয়া ওলাই যাওঁ মই যদি এতিয়া পৰাই মই যদি পঢ়া ষ্টাৰ্টত দিওঁ। দেন যেতিয়া আচল পঢ়া টাইম হ'ব তেতিয়া মই পঢ়িবই নোৱাৰিম মই এনে কে প্ৰকাশ চিলেট কৰি থাকিম যে পাছতকে পঢ়িম পাছতকে পঢ়িম দেন
একজাম আহি যায় পিছত
উম
উম এইবাৰ এইবাৰ মই হেৰি ষ্টৰ্টিংৰ পৰাই চাই থাকিম ত‌ইও চাই থাকিবি ষ্টাৰ্টিংৰ পৰা তেতিয়া একজামলৈ অলপ হেৰি ক্লাছত যি পঢ়ায় উম উম গৰম ভাই
আৰু মই কেইটা একাউন্ট বনাইছো অ মোৰচোন ইয়াতে
কি ইনছষ্টা
অঁ
কেইটা বনাইছ
মানে নহয় কোনটো বা ইমেইল দিছো
এটা ইমেইলে নিদিও নেকি বেলেগ বেলেগ দিয়ো
সেইয়েতো তোৰ কোনটো বা ইমেইলটো মাৰ ফোনৰ ইমেইলটো নেকি যোনটো নাই এতিয়া
অ সেনেকা হলে ত নাম্বাৰদি খুলিব পাৰ ফৰৰ্গড পাছৱৰ্ড মাৰিম দে তই কল কৰ এতিয়া
উম দে